হেল্'
অ শুচান নাই।
অ শুনিছো।
অ কোৱা এ এনে আছো তুমি
ময় এনেই বিছনাতে বাগৰি আছো।
আচ্ছা পিছে গৰম দিছে নাই। আৰু খবৰ ভালেই তোমাৰ
এ আছো দিয়া বৰ এটা ভাল নহয় ঘৰতে সোমাই সোমাই বৰ হৈ আছো।
আচ্ছা গৰমটো আছে নে?
এই গৰম পুৰা পৰিছে দেই আমাৰ এপিনে। তোমালোকৰ হেপিনে?
এই এইফালে নকবা আৰু থাকিব নোৱাই। এয়া গছৰ তলত বহিলেহে অলপ শান্তি মানে।
অ' তাকেহে ইমান আজিকালি তাতে গাড়ী বিলাকত বহুত বেছি হৈছে যে, ত' হেকাণেও বহুত গৰম।
উম।
উম বাকী খবৰ ভাল?
খবৰ ভালেই। তোমাৰ?
উ আছোঁ দিয়া।
উ ঘৰত চবই ভাল?
উম ভালেই। তোমালোকৰ?
ভালে, ভালে।
ছে চাহ-তাহ খালানে নাই?
উম চাহ-তাহ খালোঁ বাৰু অলপ আগতে। তুমি?
ময়ো খালোঁ দিয়া। এই গৰমত এইবোৰ খাবলৈ মন নাযায় এতিয়া আজিকালি যিহে গৰম পৰি ইছে।
তাকে সেয়াই গৰমত চাহটো খাব নোৱাৰি বাও সঁচায়।
উম ইমান গৰম তাতে।
উম কি কবা এতিয়া উপায় নোহোৱা হৈচেগে।
উম পঢ়া-শুনা ঠিকে চলি আছে?
পঢ়া-শুনা মই তোমাৰ এৰিলো মানে। মই আজি তোমাৰ দুবছয়ে হ'ল।
অ' কিবা বিজনেচ কই আছা নে কি?
বিচেচ মানে অ' বিজনেচ তেনেকুৱা কইছো। এতিয়া মানে বৰ্তমান মই তোমাৰ এ জিম ট্ৰেইনাৰ হয়।
অ' তোমাৰ নিজৰ নামত আছেনে?
হা, হা নহয়, নহয়, নহয় মই ট্ৰেইনাৰ হে মানে।
আচ্ছা ময়ো পিছে অলপ ক'বলৈ গ'লে ৱেইটটো গেইন কৰিম বুলি ভাবি আছিলোঁ।
ৱেট গেইন কইবা নেকি? কিয় কম নেকি?
মানে কম মানে কি অকমান মোৰ লাগে মানে, ৱেইটটো অকমান কম কম লাগে নিজৰে।
আচ্ছা ৱে, আচ্ছা ৱেটটো কিমান আছে বাও এতিয়া?
এতিয়া তোমাৰ মোৰ ৱেইট আইগেষ্ট ফৰ্টিথ্ৰী মান আছে চাগে। ফৰ্টি থ্ৰী নে ফৰ্টি পৰ।
আচ্ছা তোমাক কিমান কৰিব লাগে?
ফিফটিটো থাকিব লাগে মিনিমাম, মানে ফৰ্টি ফাইৱ প্লাছ হ'লে ভাল আৰু। ফৰ্টি এইট, ফিফটিমান থাকিলে ভাল লাগে।
আচ্ছা তুমি মাচ গেইনকে ট্ৰাই কৰা।
সেইবোৰ কি বাৰু? মই যে একদম মানে গম নাপাওঁ নহয়, এতিয়া কৰাও নাই।
আচ্ছা ঠিক আছে বাৰু বা তুমি ধৰা যদি নেছালী কৰিম বুলি ভাবিছা তেনেহ'লে মানে তোমাৰ ড্ৰাই ফ্ৰুইটচ আছে নহয়।
উ, হ।
ড্ৰাই ফ্ৰুইটচ খাব লাগিব তুমি আৰু মৰ্নিং আৰু তোমাৰ নাইটত
অ' অকল ড্ৰাই ফ্ৰুইটচ খালে হৈ যাব নেকি?
ড্ৰাই ফ্ৰুটচ নহয়, ড্ৰাই ফ্ৰুটচত তুমি ধৰা এই যে মই যিটো ক'লো তোমাৰ মাছ গেনাৰ হেটো তুমি অৰ্ডাৰ দি আনিব লাগিব।
সেইটো কি হয় প্ৰ'টিন?
প্ৰ'টিন নহয় প্ৰ'টিনটো বেলেগ মাছ গেইনাৰটো বেলেগ মানে।
সেটো মাছ গেইনাৰটো কি হয়?
মাছ গেইনাৰটো মানে তোমাৰ শৰীৰত মাংস বহাব মানে।
অ' লাইক সেইবিলাক এনেই হাৰ্মফুল নহয়?
নহয়
অ, মই মানে আমাৰ হেল্থত একো এফেক্ট নকৰে আৰু।
হেল্থত একো এফেক্ট নকৰে আমাৰ ভোক বা তুমি ধৰা দিনটোত এ মৰ্ণিঙত ল'লা তাৰপিছত তোমাৰ মানে এনে ধৰা নৰ্ম তুমি যিমান দুখোৱা তাতে মে ভোকটো দুগুণ বঢ়াব আৰু ডাইজিনটো ভাল হব।
অ, তেনেকুৱা ন।
উম,
উম, আৰু কিবা ৱক আট চকট কৰিব লাগিব নেকি।
নাই ৱেইট গেইন কৰিম বুলি যদি ভাবিছা তেনেহলে তোমাৰ ৱৰ্কআউটটো কৰিব নালাগে বাৰু এনেকে য কমও হলেহে ৱৰ্কআউট টো দৰকাৰ আছিলে আৰু মাছলে বেছি ইফেক্ট পৰিব বেয়াকে।
ন এইবোৰ খাই থাকিলে মাজতে যদি এৰি দিওঁ তেতিয়া মানে।
নাই - নাই এনেো নহয় ধৰা এতিয়া তোমাৰ তিনিমাহটো মিনিমাম খাবই লাগে ঠিক আছে তিনিমাহ খোৱাৰ পিছত। এতি মাছটো তমাৰ গাত মানে মাংসটো আহিব ন তাৰিছত তুমি ত এই দিলও তো মাৰ একো নহ হয় মান থাকি দিব মানে।
অ, তেনেকুৱা ন মানে এতিয়া মানে কি হয় মানে মোৰ মানে কিছুমান এতিয়া কাপোৰ পিন্ধিবলৈ হওক মানে বেছি ক্ষীণ হোৱাৰ কাৰণে অলপ বেয়া দোকি ন ত মানে মই জিমটো মই ভাবিছিলো যে জিমকে জইন কৰো নেকি বুলি জিম জইন কৰিলে মানে তোমাৰ অকমান যদি বডি চু অলপ যদি মান বাঢ়ে আৰু মাংস
কৰিব কৰিব প তেন এইমটো কৰিব প তেন যিটো কৰিদি মাছ গিলে তেনেহলে আৰু বেছি ভাল হয় সেইটো পিছত তোমাৰ মান একসাৰচজ হ'ল যিটো তোাৰ মাছ জিমত ফাটিব সেইটো মে তমাৰ ৰিভাৰটোকিয় হ'ব।
অ, তেনেকুৱা কথা ন।
অ, সেইটো কিন্তু ভাল হয় ভাবিছা যি লৈ লোৱা। আৰু ৰখি থাকিব নালাগে।
তাৰপিছত মই এনেই সুধিছো আৰু মইতো নাজানো ন তোমাৰ মানে এনে অকণমান অ, মোৰ যেনিবা অকণমান বডি ষ্ট্ৰাকচাৰটো অলপ এজ টাইপ মানে অকণমান কম আৰু মানে এইজটো বেছি এজটো কম। যদি মই অলপ মানে এই এছ ৰ নিচিনা বনাবলৈ হাতি তে মই এনেও জইন কৰিব লাগিব।
অ, লাগিব সেইটো অ সেইটোতো তুমি এক্সাৰচাইজ কৰিব লাগিব। কাৰণ সেইটো তুমি ধৰা এতিয়া তুমি যিমানে মাছ গনে খ তুমি যিটো হিচাপ বিচাৰিছ ন সেইটোিচাপত নহবে মানে হ'ব হোৱাত কিন্তু মানে তোমাৰ যিটো লাগে সেইটো নাপাবাগে।
অহ ',
বা যদি ঘৰতে তুমি অকত খাই তেনেহলে পাৰা পাৰিবা তেটো নোৱাৰা নহয়।
হম।
কিন্তু নিজক টাইম দিব লাগিব মানে।
অ, তেনেকুৱা কথা মানে।
নিজ টাইম দিব লাগিব আৰু অলপ কষ্ট কৰিব লাগিব মৰ্নিং
ন কি- কি কৰিব লাগে।
এতিয়াতো মই এক্সাৰচাইজ কেইটা তোমাৰ কবতো নোৱাৰিম তেনেকে। বাকি? আৰু কোৱা?
ভাত পানী
এ বাহ ভাত পানী দেৰি আছে এতিয়া নবনা আজি কি বনাবা আজ মানে তোমাৰ জিমৰ পৰা সি মানে গৰম লাগিলে এইফালে লাইন ও কাটি দিছিলে তই ত' পুখুৰী পাৰতে বহি আছিল পিছত এনেই বহি থকাতে বোলে মাছকে মাৰো নেকি। ত 'বৰশীকে পালো আৰু ত মাছেটামান পালো।
অ, মাছ এইটো সৰু - সৰু মাছটো যে পিটিকা কৰে সেইটো খাই ভাল লাগে অক ন।
অ, তোমাৰ হেই চিঙলি মাছৰ কথা কৈছা।
চেঙেলী মাছ মানে মই ঠিক চিনি নাপাওঁ কিন্তু সৰু সৰু মাছতটো যে বি মানে পাত তত দি খায় যে সেইটো মাছটো মানে মোৰ বৰ ভাল লাগে। মানে মোৰ প্ৰিয় ক'বলৈ গ'লে।
হয় গৰু মাছো খে অ', কোৱা শুনি আছো।
হেল্ল'।
হেল্ল'।
অ', তোমাৰ নেটৱৰ্ক টো গৈছিল লাগে আকৌ।
শুনিছা নাই?
অ', এতিয়া শুনছো।
অ', কোৱা।
ত' মই সেই তাকে কৈছিলো বোলো সেই পাতত দিয়া মাছটো খাই ভাল লাগে বোলো।
অ'। নাই আমাৰ সৰু মাছ নাই পোৱা আগতে চব ডাঙৰে পাইছে মানে বৰশী পাইছে যে।
অ', তোমালোকৰ এইপিনে ঢেৰ মাছ আছে নেকি?
অ', আমাৰ মানে তোমাৰ দুটা পুখুৰী আছে। তাৰপিছত এ, তাত মাতা মানে নতুন পুখুৰী তাত মানে মাছ এৰিছোহে শৰু শৰু পাৰ আৰু মুৰণাখুৰটোতে মানে মালুহো মানে বৰশী বালে তাতে পালো অলপ ডাঙৰ ডাঙৰ
তোমালোকৰ সেপিনে মানে পানী বাঢ়িলে এনেকে মাছ আহে নাই?
অ', পানী বাঢ়িলে পথাৰত আহে সেইকাৰণে আমাৰ মানে যিটো যিখন মাটি মানে সেইখিনে নাহেগে আৰু পানী এনেে ওচৰতে নদীখন আছে আৰু। পানী বাঢ়ে কিন্তু।
বানপানী হোৱা নাই তোমালোকৰ সেইপিনে?
আমাৰ মানে নহয় কিন্তু দেই মানে ওচৰৰ নদী খিনি মানে বিশেষক ওচৰ এই যিখিনি ঘৰৰ ওচৰতে বুলি সেইখিনিয়ে একেষকৈ
অ'।
অ', পিনে নহয়গে হয় পথাৰ মাছ হয় আৰু তেতিয়া।
অ', তোমালোকৰ মানে খেতি কৰে?
খেতি নাই আমাৰ মানে খেতি কৰা এজন খুৰা আছে খুৰা নাই মানে হা চ' এতিয়া আমাৰ সেইখিনি মানে মে খেতি নকৰো তো সেইটো মই পুখুৰী খান্দাম মানে খান্দাইছো মানে।
অ', তেনেহ'লে পুখুৰী খান্দে তুমি তাত মাছ পুহিব পাৰিবাচোন।
সেইটোয়ে মাছ এই মানে এ দুটা পুখুৰী খান্দাম এটা হ'ল আৰু এটা কাম বাকী আছে মানে। অলপ সেই নতুনতে মানে অলপ মাছ আহিছে ম
তুমি হেৰিও পুহিব পৰা নহয় এইটো কি বুলি কয় শামুক নহয় কিবা এটা এ মুুকুতাতো ওলাই যে।
এই কি কয়া এই শামুকটোৰ নিচিনা কথা কৈছা যে যিটো এটা মুকুটা পাই যে।
অ', অ', অ', সেইটো, সেইটো পুহি পোহেতেতটো কিছুমান আজিকালি। সেইবিলাক পুহিলে বহুত পইচা পায় বোলে।
সেঘি মোৰ মানে বেয়াই লাগে এইবিলাক দেই মানে কিবা ঘি দিব লাগে। অ', আৰু তুমি সেইটো কথাই কৈছা ত
মই নানো নহয় তোমাৰ এইটো মই জাষ্ট মানে ৰিয়েল তাত পাইছিলো আৰু মানে ছোৱালী এজনীয়ে নে পুহিছিলে মানে বহুত পইচা পাইছিল।
তাৰ মানে আমাৰ আমাৰ আমাৰ ইয়াৰে নে নে বাহিৰৰে হ'ল?
ন' অসমৰ অসমীয়া ছোৱালী? অ', ত মানে মই সেইটো মানে বহুতে আজিকালি কৰে সেইটো বি
তে সেইটো মই এতিয়া কোপা কিনিমগে ত' নাজানো নহয় যদি মই ভাৰ ভাবিছো পঢ়িম বুলি তেতিয়া কাক কণ্টেক্ট কৰিব লাগে কি কৰিব লাগিব।
সেইটো তুমি গুগলত নহ'লে ইউটিউবত চাৰ্চ মাৰিলে ওলাই যাব নহয়।
আচ্ছা, তোমাৰ যে কনটেক্ট আছে জনাবাচোন।
মই সুধিম ৰবা আমাৰ আমাৰ গাঁওৰ পিনে মানে কিছুমান এনেকে এনেকে পোহে নেকি মানে মোৰ লাগে মানে। মাহঁতক সুধিলে গম পাম বাৰু যদি, শামুক নহয় অ। সেইটো যে মুকুুতাটো পাই যে সেইটো, সেইটো চাগে। ত'মানে যদি মাহঁতৰ যদি চিনাকি আছে তেতিয়া মই তোমাক নাম্বাৰটো দি দিম তুমি আনিব পাৰিবা, আকৌ বোলে তোমাক ঘিনে লাগে নহয় আকৌ।
এ সেইটোৱেটো।
একো কৰিব নালাগেটো তাত সেইটো মানে কিবা সেইটো লাইক জীৱ নিচিনাই বোলে সিহঁতি কিবা কিবি খাইও এনেকে তুঁহ গুৰি তাৰপা এনেকে বালি চালি খাই বোলে।
অ'আচ্ছা, এহেতো সেইটোক মানুহো খায় ন সেইটোক মানুহে খায়।
সেইটোক মানুহে নাখায়, সেইটো তাৰ পৰা পাথৰ টোহে উলিয়াই।
অ' পাথৰটো উলিয়াবলৈ আচ্ছা মোৰ
মানে সেই মুকুতাটো যে মানে দাম ন এতিয়া মুকুতা মণি কিমান দাম। যদি তুমি বেছিকে মানে তাত মানে বস্তু বস্তুটো যদি ভালকে আপদাল কৰিব পৰা মানে বহুত ভাল ভাল দামী দামী পাথৰ ওলাব মানে।
অ, নাই মই মানে ৰিলচত পাইছিলো না সেইটো বস্তু মণিটো ওলিওৱা পাছত মানে যিটো চেলটো থাকে না সেইটো মানে ভাল। নিজে খাই দিয়ে জানা। তো' মই হেই হিচাপত সুধিলো তোমাক, তো'সেইকাৰণে মোৰ বস্তু ঘিণ লাগে মানে।
অও, অ'কিছুমানতো শামুকো খায় তেনেকেহ'লে।
সেই, সেই কাৰণে মই সুধিলো। উম ভাল লাগে, এ আমাৰ তোমাৰ আছে। বড়ো মানুহ কিছুমানে খাই মানে।
আৰু কিছুমানে ভেকুলীও খাই নহয় ভেকুলী ভেকুলি নহয় মানে, এই কি বুলি কয় পা পা পাট বেং নে কি বুলি কয়।
অ', সেই দীঘল দীঘল ঠেং থকাটো।
ভয় লাগে মই
সেই আমাৰ, তোমাৰ মাজতে মানে সেই শুকুৰবাৰ বজাৰ মানে তোমাৰ এখন মানে হেৰি মানে বড়ো মানুহৰ বজাৰ, তাত মানে তোমাৰ এই বড়ো বড়ো।
কি বড়ো।
বড়ো মানুহ।
অ, বড়ো মানুহ। অ' কোৱা।
চোন মানে তোমাৰ এনেকে মই গলো হা, তাৰপিছত মাইকী মানুহকেইজনীমানে তোমাৰ ভেকুলী আছে ন এই যিটো বেঙৰ কথা ক'লা।
উম।
মানে মাৰি চাফা কৰি মানে লাঠি লগাই লগাই থৈ দিছে ঠিক আছে, তাৰপিছত তাৰ চাইডতে
অ'।
পলু, পাত পলু এই বোলো সেয়া মানে এনেকে বেলেগ বেলেগ কে আছে ভেৰাইটিছ। তাৰপিছত একফালে খামুক, এইফালে ফৰিং আছে।
অ'ফৰিং, শামুক খাই বুলি শুনিছো সেইটো তেনেকে থৈ দিছে। অ' বাহিৰত আৰু মই কবাত চাইছো জাপান চাপানতো ভেকুলীটো মানে তেনেকে খাই বুলি মই পাইছো।
এই সেইফালে নোখোৱা বস্তুনো কি আছে, চব খাই দিয়ে, ঘৰিয়ালো খায়।
অ' ৰে।
অপেন চলে সেইবিলাক নহয় তাত মানে লিগেল নহয় বস্তুবোৰ ইয়াতহে ইলিগেল আছে ইয়াত ধৰিব গ'লে ফচাব আৰু।
ভালেই আমাৰ ইয়াত ইলিগেল, নহ'লে মানুহ কম জন্তু বেছি হলহেঁতেন।
অ
ঠিক আছে মই হেৰি তোমাক কন্টেকত জনাম বাৰু।
অ' ঠিক আছে দিয়া।